অহ।
কি কৰিছ?
এ বহি আছো এনে, বৰষুণ দিছে। ঠিকচে দিছিলে।
অ মই শুনো শুই আছিলো শুই থাকোতে সপোন দেখিলো আ। তাৰ পিছতে উঠিলো ইহঁতি অ প্ৰফেচাৰ হলো কলেজৰ পৰা ওলাই আহিছো। একদম বিদায়লৈ আহিছো ইমান দুখ লাগিছে মোৰ ওলাই আহোতে আকৌ ইমান চিৰি বগাই আহিব লাগে তাৰমানে ভৰি কবাত পৰিলে কবাত পৰিমগে। উঠি প পালোহি, ইমান দুখ লাগি আছে মোৰ বিদায়লৈ আহিছো আৰু যাব নাপাওঁ বুলি।
অঁ কলেজৰ পৰা মানে বিদায় লৈছে।
আকৌ জয়েন কৰিবলে যাম বুলি আৰু জান আকৌ অফিচিয়েলি মানে বিদায় চহী কৰিবলৈ যাওঁতে আকৌ গৈ পেলায় পেটিকোটৰ ৰছীডাল চিঙি থাকিলে। তেনেকুৱা দেখিছোঁ কিনো দেখিছোঁ অ'
জলপান খালো এতিয়া চিৰা মুড়ি দিলে মায়ে
খাবলৈ মন গৈছে আকৌ দৈৰ লগত
খাবলৈ মন গৈছে নহয় গৰম যে এতিয়া। তই চেণ্ডেল পিন্ধিছ নে সুধিছে মায়ে
পিন্ধি আছোঁ চেণ্ডেল পিন্ধি আছোঁ।
এতিয়া-এতিয়া ক'ত আছা আগফালে আছে নে কি? আগফালে আছা।
ঐ আগফালে আছোঁ। মাইনাটো অ' হেৰি কাহটো বোলো হয় কফটো আজি অকমান কমা-কমা লাগিছে।
অ'-অ'-অ'
অ'
এই ছাতিটো লৈ গৈছিলোঁ সেইটোকে কৈছে।
অ' গৰম
গেছ-গেছ লাগে, এ' গৰম বহুত। দেই ইমান গৰম নহয় দিনত। এতিয়াহে অকমান ঠাণ্ডা পৰিছে বৰষুণ দি বেলেগ গৰম। শুনিছিলোঁ মানে এই শুৱয়ে নাই পোৱা। ইমান টোপনিও ধৰে এইফালে শো শো লাগে।
তাকে
থাকিবলৈ জেগা নাই।
শুৱলে মন যায় আকৌ।
উম
মই আগতে নুহো নুশু নহয় এতিয়া ৰুই হোৱাৰ পিছত তাৰ আগতো শোৱা নাছিলো ৰুই হোৱাৰ পিছত আকৌ শুবলৈ কিন্তু মন গ'ল সদায় শুবলৈ মন যায় অকণমান
উম শুৱলৈ মন যায় এহ ঘৰত থাকিলে মানে ইমান মন নাযায় শুৱলৈ উম। হয় নহয় এ বেলেগ কবাতহে মন যায় যে ইয়াত ইয়াতহে মন যায় শুৱলৈ।
এইখিনিতে শুৱ শুৱ‌ লাগিছে শুই আছোঁ সদায়- সদায় অকণ-অকণ
অ' অকন-অকন শুৱ লাগে কিনো
উম অথনি অথনি ফিঙোতে আকৌ মাৰভাগৰ কিবা এখন টাইপ কৰিছিলোঁ অ' হৰিলৈ পঠি পেচলৈ পঠিয়াব লাগে।
অ'
এখন টাইপ কৰি আছিলোঁ তাৰপিছত গৈ পেলাই মই বোলো এইখন টাইপ কৰি অৱ মই চাহকন খাম অৱ শুম অৱ উম খাই বোলে সুধি বোলে চাহখন খালো
তৰপা তেতিয়াপা শুই আছ অৱ পুৰা-পুৰা শুলি নেকি? বহুত শুলি নেকি?
জানো কিমান সময় শুলো, শুলো আৰু হেৰি শুৱলে অলপ পিছত চাহ তাহ খালোঁ খাই কৰি পেলাই বোলো শুৱগে চোন বুলি শুলোৱে মা মাটিত শুলো প্ৰথমতে ইমান তাত আকৌ ফেনখনৰ হাৱাতো নাপায় নে কি কেনেকুৱা যে লাগিছে তাৰপিছত ওপৰত শুলো ওপৰত শুতে একদম গৰম উঠিছে।
অ' সেয়া আকৌ ওপৰত মই এতিয়া তলত শুবও নোৱাৰো বেছিকে কাহ আহে বুলি ওপৰতে শোওঁ ইমান গৰম উঠে।
উম তাৰপিছতে ওপৰত শুলোঁ ওপৰতে গৰম বেছিকেহে উঠিছিলে তাৰপিছতে আকৌ ফেনখন জোৰ জোৰকে চলা এখন দি দিলোঁ
উম
সেই ডাৱৰৰ মাত শুনি-শুনি অকল বৰষুণ দিয়া শুনো, ক'ত বৰষুণ দিছে নেকি? কি কৈছে আমাৰ বৰষুণ দিছে আহ-আহ বুলি কছে জলপান খাওঁ উঠ জোখত বৰষুণখন দিছে ফেনখনৰ শব্দতে।
দৈৰ লগত খাইছিলি নে?
দৈয়ে খাইছিলো অ খুব বেছিকে দৈ হোৱা নাই অলপ দৈ হৈছিলে। বতী লেকে থোৱাই নাই।
উম দৈ থবি আক ইমান গৰমত দৈ থৈ থৈ খাব লাগে।
উম, থব থাগে উম, থব আও এতিয়া অলপ অলপকে।
উম
হেৰি কলৈ গ'ল আছে নাই মালিকজন?
অ মালিক এই ঘৰত আছে।
অ উ তাৰপিছত গা মোৰ এতিয়া ঠিকে আছে তেতিয়াহ'লে।
ঠিকে আছে।
অ, উম।
উম
তাৰপিছতে ঘৰৰ মানুহবিলাক আছে নাই?
ঘৰ মানুহবিলাক আছে ঠিকে আছে ভাত খোৱাহে সমস্যা। ভাতকেইটা যে নুসুমাই পেটলে, আলু পিটিকা এট খালে মানে সোমাই আলু পিটিকা, পুৰি পেলাই পিটিকা বনাই। তেতিয়া সোমাই নহলে একদম নুসুমাই।
উম উম
এগৰাকীয়ে আকৌ তোৰ নামত হেনো খাসি খাইছে।
উম, খাসি খাইছে।
মায়ে বোলে মই লিখো নেকি বোলে তোৰ নামতো খাব খা আক বুলি।
অঁ মাই কিবা এটা লিখিছিলে হেৰি বুলি।
কিবা এটা লিখ অ কিবা এটা বেলেগ নামত লিখি কবলে ধৰিছিলে তাৰপিছতে মই বোলো নহয় এনেকে লিখা হেই বোলো হিভাগে লিখিলে আক কিবাহে হবগে গৈ।
অঁ তেনেকে বুলিয়ে লিখিছিলে তোৰ নামতো খাব খাবি নে খাব কেতিয়া খাবি নে তেনেকে
অ অ বেলেগ এ ভাগে লিখিব ধৰিছিলে লওঁতে সেইভাগে আকৌ বোলো কিবাহে হবগে বোলা বোলো এনেকে
নিজ নামত খাবলে হ'ব খাব পাৰিবও লাগিব নহয়।
নাই দাজনে একেবাৰে নোৱাৰিব।
অম।
তয়ো তেনেকুৱাই হবি।
উম।
খাব পৰা বোনের, খাব পৰা বোৱে খাব ন
উম। তাৰপিছতে সেই তেনেকুৱা, তেতিয়া বহি থাকোতে মানে।
হুম।
মই আগৰ আগৰ কিবা মই খাব পাৰিছিলো হয় নাই ভাতটো পুৰা খাই থাকিলে পেটটো গেথেলা গেথেল লাগি থাকে। মই এইবাহে খব নাই পৰা।
এইবাহে ভালকে হৈছে।
উম হোৱা নাই নেকি?
উম।
তাপিছত কোৱা
ইজন চাক ফন কৰিছা নাই
তালৈ ফোনে কৰা নাই অথনি বায়ে সৰু বায়ে ফোন কৰিছিলে মই শুই আছিলো যে মোহ শুই আছো বোলো হেৰি পইচা কথা সুধিলে আৰু এনেকুৱা
উম
মই বোলো অ ওল অল সেৰিহঁতৰ কাষ এই হ আ মানুহৰ যোনে যে আমালে কৰে যে মানুহজনী জীয়েক দুজনী দুজনে সোমালে, অ সেইটো কাৰণ সেইটো কাৰণে বোলে তোক সুধিছিল কলে মই বোলো সোমালো সোমালে ফোন কৰিছিলে লৰাটোৱে।
উম।
তাপিছত মোনোভাগৰ পইচাখিনি তাৰ একাউণ্টতহে সোমাই আক সিহঁতৰ ঘৰৰ কাষৰ লৰাটো যিটোৱে
অ গম পাইছোঁ উম।
মই বোলো ফোন কৰিছিলা অ মই সেইটো কাৰণে ফোন কৰিছিলো, এনেকে কৈছে আক
অ উম
ফোন এটা কৰিব লাগিব তালে অ! নাই কোৱা, অ এইটো নাই কোৱা কথাটো তাই শুই থকা দেখি চাগে তাই নুসোধিলে তাই পথাৰলে গৈছিলে পথাৰৰপৰা আহিপেলে পাইছিলেহি, পথাৰপৰা আহিলে আৰু উম উম গৈছিলো হয় তো
উম।
আৰু জৰা বলহে তপনে কাটি দিলে আ কাৰনে
অ। পা হোৱাই নাই
মই এতিয়া মেজত বগা নোহোৱাই হলো আ!
মাকে কি কৈছে?
মাহঁতে এই ছোৱালীৰ ওচৰতে আছে কি কইছে জানো এই মানুহজনৰ হেৰিটো চাই আছিলে বাও চালে নে নাই তাই পেং কৰা সেইটো। দেউতা চেংমৰালে গৈছিলে, চেংমৰা গৈছিলে আহি পালেহি।
ঐ
শুনিছ নাই মোৰ মাতটো?
শুনি আছো।
অ অ। চেংমৰালে গৈছিলে গৰু কিবা গৰুৰ ঔষধ বিচাৰি গৈছিলে, তাৰপিছত পালে হেনো আহিল পা এতিয়া ৰুমতে চাগে মোবাইল চাই আছে, নাখালোয়ে এনেই গল হা!
ঘাল গৰু বনা আছে পুৱালিটো।
পোৱালিটো।
অঅ
আমা আকৌ পোৱালীবিলাক কেলে বেমাৰ হৈ থাকে বাঅ?
চবেই হৈছে হেনো সেইটো বেমাৰ তাৰপিছতে যে ভাল হ'ব আঅ চব খাইছে।
পোৱালীবিলাকৰ হগা বেমাৰটো হৈ থাকে ন আমা ঘ
উম এটো হগা নহয় বাৰু, তাৰমানে এই হেৰি এনেকুৱা সময়ত হয়েই এইবোৰ বেজি দিয়া পোৱা সেই পেলাই হোৱাহে হাতক ডাক্তৰক তণে সেইটো লাগেই আচলতে, এইদিলে বহুত দিন এইদিলে মানে বেয়া আক
অ
সেইটো বা কথাটো
ইয়াতকে আগৰ পোৱালিটো তেনেকুৱা হোৱা নাই বেমাৰ হোৱা নাই যানো
উম এতিয়াটো মষ্ট গৰু ডাঙৰ হ'ল এইটো। আমাৰ দমৰাতো, ইমান ডাঙৰ-ডাঙৰ হয়তো ওচৰলৈ যাবই নোৱাৰি
সিহঁতে গাখীৰ এৰিবলৈ নাই হোৱা নহয় জানো?
গৰুনে নাই হোৱা, খাই আছে
অ' এইটো ডাঙৰটো তাৰমানে ডাঙৰ হ'ল।
ডাঙৰটো বহুত ডাঙৰ হ'ল আমি আহোঁতে সৰু হোৱাতো সৰু হৈ থকাটো এতিয়া বহুত মস্ত। সেইটো মতা এতিয়াতোহে মাইকী নহ'লে অতদিনে মতাকে জগি আছিলে, এইবাৰ হে হেনো মাইকী জগিছে।
অ' সঁচাকে বেজি দিয়া গৰুবিলাক সেই মাইকী হওক বুলি ভাবো নহয়। এই মাইকী নহয় মতাই হয়।
নাই হোৱা, এইবাৰ মাইকী হৈছে।
মাইকী হোৱাতো আকৌ সেই বেমাৰ হৈ পেলাই শুই থাকে।
অ' তেতিয়াকে
উম।
সেই তেনেকুৱা।
উম।
এইবাৰ মাইকী হৈছে আমাৰ পোৱালি।
উম।
সেইটো টিওঁত-টিওঁত কৰিছে কিহে?
এই দি হেৰি জোতা।
অ' জোতাত টিওঁত-টিওঁত বাজিছে, উম। তাকেহে আকাশখনৰ ওপৰেদি এইবিলাক কৰ পৰানো চৰাই উৰি-উৰি গৈ আছে ওপৰেদি।
শেৱালি চৰাই নেকি?
সৰা চৰাই নহয় কিবা উৰি ফুৰে যে এতিয়া বাহলে চাগে যাব হ'ব আ লাহেকে কি বুলিব অলপ আবেলি থাকে অ' আবেলি ছাগে অলপ ফুৰি আহিবলে গৈছে।
অ' হ'ব পাৰে।
উম।
ফুৰি আহি পেলাই আকৌ সোমাবহি আও, কিবা এটা গোটাবলে গৈছে আও, ৰাতিলে কিবা এটা কমি আছে আও।
উম সেইটো কথাটো।
আজিকালি সেই টুকুৰা চৰাইটো নাইকিয়া হৈ থাকিলে ন'?
উম টুকুৰা চৰাই বাহ বোৰহে আৰু কিবা মোবাইলত অৰ্ডাৰ কৰোঁতে পাই আও। ফ্লিপকাৰ্ট আৰু মিছ কিবা কিবি, মানুহবোৰে অৰ্ডাৰ
হ'ব দে ঠিক আছে বাৰু।
অ'-অ'।
উম অ'।
অ'